আহ শুনিছা।
অ শুনি আছো ৰবা কি কৰি আছিলা।
এইয়া চাহ খাব ওলাইছো ৰবা এতিয়া। তুমি কি কৰিছা চাহ পানী খালা।
মই পালো ৰবা এনেই আছো এতিয়া।
অ থিকে আছে বাৰু পিছে ভাত চাত খালা ভাত খালা নেকি।
ভাত খালো ৰবা তুমি খালা।
অ মইয়ো ভাত খাম ৰ'বা এতিয়া আগতে মানে চাহ খাব ওলাইছো। এই ঘৰত আলহী এনে কোনবা এটা আহিছে খুৰী, তাতে মানে তাৰ কাৰণে চাওঁ বনাই দিয়া ভাজা আমিও অলপ অলপ খাওঁ,
হোৱা আৰু একেইদিনতটো বন্ধ হয় আৰু ঘৰত থাকাই কাম।
কি ক'ব আৰু এইকেইদিন বন্ধ। তাৰ কাৰণে ঘৰতে আছো আৰু এনেকুৱাই।
মইয়ো গোটেই দিনটো মোবাইল চাই থাকো।
অ আমাৰ সেয়াই আৰু মোবাইল চাই থাকোতেই দিন যাব আৰু
কিন্তু মবাইলত কি চাওঁ সেইটোও নাজানে কিন্তু বাচ, চাওঁ আৰু
তাকেতো দিনে ৰাতি ৰিলচ কৰো কৰোতে যাই থাকেচোন আৰু এইবিলাক মোবাইল চাবও মাজে মাজে। ইচ্ছা নোহোৱা হৈ জাই জানানে বহুত বেয়া বেয়া নিউজ আহে নহয়। মোবাইল চালেও আজিকালি চোন দেখিয়ে আছে চাগে কিমান কি ছোৱালী বিলাক। লগত কি কি হৈ আছে ঘটন বিলাক।
উম দেখিলে মানে খঙে উঠি আহে কি কম।
উম সেয়াই তো। কি কবা আৰু পৰিস্থিতি ইমান বেয়া হৈ গৈছে মানে আজিকালি এতিয়া। কলি যুগ চলি আছে না চপিনে মানে একদম মানে। বেয়াই চলি আছে ক'ব গ'লে।
বিশেষকে। ছোৱালী বিলাকৰ লগত আৰু ইনষ্টাগ্ৰাম টো খুলিব নোৱাৰা হৈছে। সেই শুনিলে সেই সিজনে ইয়াক মাৰছে ইজনে ইয়াক মাৰিছে এই তাৰ লগত এনেকুৱা হৈছে,
আজিকালি মানে কি জানা এতিয়া মানে হস্পিতালখনো ছেফ নহয়।
অ হস্পিতেল কি একো একো, একো জাগা ছেফ নহয় আনকি। কিছুমানো ঘৰতো চছেফ নাই আমি বাৰু অ পচ ষ্টেচনো হওক,
হেল্ল শুনা পোৱা নাই। হেল্ল',
শুনা নাই নেকি।
অ শুনাই পোৱা নাছিলো এতিয়া পাইছো।
অ এই মাজে মাজে নেটৱৰ্ক নোপোৱা হৈ যায় আৰু আমাৰ ইয়াতে,
অ
তাকে আৰু কি বুলি কয় আজিকালি বোলো বাহিৰত ওলাই যাবও। ভয় লগা হৈছে বোলো সাৱধানে থাকিবা উম সেইকাৰণে সাৱধানে থাকিব লগা হৈছে আৰু
হয়
উম
কিমান নো মানে সাৱধানে থাক থাকিলেও মানে যাৰ মানে কি ক'ম মানুহ বোৰ ইমানে বেয়া হৈ গৈছে।
উম সাৱধানে থাকলেও কেতিয়া বিপদটো আহি যায় ধৰিবই নোৱাৰে নহয়।
অহ সেইয়ে কথা।
উম আৰু মোৰ বহুত বেয়া লগা হৈছে আজিকালি সৰু ছোৱালী বিলাক মানুহ বিলাকে কেনেকুৱা বেয়া বেয়া নজৰে দি চাই কেনে এনেকুৱা কৰে ন
কি হ'ল এই যে পঞ্চাশ বছৰ মান এইজৰ মানুহকেইটা বেছি হৈছে
অহ কিয় বা এনেকুৱা হৈছে নজৰীয়া বিলাক কিয় ইমান বেয়া হৈ গৈছে বাৰু
চাবি চাবাচোন নতুন জেনেৰশ্যনৰ পৰা ল'ৰাবোৰ হওঁক বা মানে এই বুঢ়া টাইপৰ কেইটা অলপ বেছিকে থাকি
অহ তাকেইতো ইমান মানে বেয়াও লাগি যে এনেকুৱা হোৱাৰ আমাৰ দেশ এতিয়া ছোৱালী বিলাকে যত য'তে তাতে চেভলি ওলাইও যাব নোৱাৰে। আৰু কিবা এটা ক'লে কব চুটি কাপোৰ পিন্ধে সৰু বাচ্ছা এটাতো চুটি কাপোৰ নিপিন্ধে নহয় হয় নে নহয় কোৱাচোন তথাপিওতো তাৰ লগত এনেকুৱা হৈ যায় কলে যাও
চব মানে সৰস্বতী পূজাৰি দি হৈ গৈছে
উম
মইতো এই আংকল আংকল টাইপৰ মানুহকেইটাক দেখিবই নোৱাৰো।
মইতো কাকোয়ে দেখিব নোৱাৰা হৈ গৈছো মানে এতিয়া ভয়ে লগা হৈছে কোনে বা মনত বা কি বেয়া ভাৱ ৰাখি থাকে। আনকি বাছতো যাওঁতে মানুহ ছেফলি যাব নোৱাৰা হৈছে বাছ এখনতো নাপায়তো এতিয়া তই এতিয়া উম কালি যোনতে পায় উম তেওঁ তাক দিব লাগিব উম উৎপত্তি তাৰপিছত ই সেয়া আৰু কি হয় হব সি পালে গে কালি হাআ আপ মই তিন নম্বৰ ফটো দি পাব
পিছত থাকে আৰু ইয়াতে সেইবোৰক ন্যায় দিবই নোৱাৰে
আজিকালি তাকেতো ন্যায় বুলি দিবই নোৱাৰা হৈছে চোন ন্যায় চিয়াই এনে এনে ওপৰত এতিয়া হেৰি কৰিব কিন্তু এটা শুনিলো এই যে যে নতুনকে যে কেচ এটা যে হৈছে যে অহ ছোৱালী এটাক জেনে কোৱা আজিকালি গাড়ীৰ ড্ৰাইভাৰ বিলাককোতো বিশ্বাস কৰিব নোৱাৰি ড্ৰাইভৰ এটাই কেনেকুৱা এটা লৈ যায় কেনে ছোৱালী টো কেনেকুৱা হোটেলত বিক্ৰী কৰি দিব পাৰে ন তাতে আৰু কিমান জন মানুহে কি কি কৰিছে তাইৰ লগত আচল তাৰ পিছত বেচেৰা ছোৱালীটোৰ আৰু অৱ অৱস্তা বহুত বেয়া হৈ গৈছিলে অ তেৰ বছৰীয়া মাত্ৰ ময় লোৱা নাই পোৱা খাইচোন পোৱা নাই কি কবা আৰু তেৰ বছৰীয়া ছোৱালী এটাৰ লগতে যদি এনেকুৱা হ'ব পাৰে আমাৰ নিচিনা ডাঙৰ ছোৱালী বিলাকৰ লগত কি গতি হ'ব ভাবিছা চোন
সেয়াই মানুহৰ আচল এইবোৰ মানে নিয়ম বোৰ বহুত ষ্ট্ৰিকট ষ্ট্ৰিক কৰি দিব লাগে
অ কাৰণ কি এনেকুৱা কোনোবা এজন কৰিলে ডাইৰেক্ট মানে এনকাউন্টাৰ কৰি দিব লাগে চৰকাৰে ব্যৱস্থা ল'ব লাগে এইবিলাকৰ ক্ষেত্ৰত কাৰণ কি এটা দুটা কেচ নহয় হাজাৰ হাজাৰ কেচ হৈয়ে থাকে আৰু শুনিছো আমাৰ ইয়াতেওতো কনা কণী হযয়ে আছে আমিহে গম পোৱা নাই হয়নে নহয় নিউজত দিয়া নাই কাৰণে কিন্তু কেতিয়াবা কাৰ লগত কি হৈ আছে আমিওতো দেখা দেখা পোৱা নাই ধৰিব পৰা নাই। মানুহ নিউজত দিলেহে গ'ম পোৱা যায় দূৰৰ পৰা কিন্তু নিউজ নিদিলেতো গমো নাপায় যে কি হৈছে কি হোৱা নাই।
এই আজিকালি ছোৱালীবোৰে এই কাৰণে তবে চেফ্টিৰৰ কাৰণে ৱেপান শুই থাকিব লগা হৈছে
উম নিজৰ চেফটি নিজৰ হাতৰ লগত হৈছে।
স্কুলতে হওক কিবাতে হল চব ট্ৰেইনিং দিব লাগে।
উম ঠিক কৈছা। চেল্ফ ডিফেন্সৰ ট্ৰেইনিং দিব লাগে আমি আগতে সৰু থাকোতে স্কুলত দিছিলে। কিন্তু পুৰা মানে এক্সপেৰিন কৰি দিব লাগে ন এইবিলাক
অ মানে সেইটো কম্পালচাৰী ক্লাছ টাইপ কৰি দিলেহে মানে এইবোৰ কিবা হ'ব।
উম ক্লাছৰ দৰে এনে দুদিন মানৰ কাৰণে আহিলেনো ক'তনো হব ন বালে একেবাৰে বোৱা নাই থৰি মতিয়াৰ সেয়াইটো হৈছে। আনকি আজিকালি ড্ৰাইভাৰ হওক ঘৰৰ ওচৰৰ খুৰা খুৰি হওক এইবিলাক ৰ লগতো বিশ্বাস কৰিব নোৱাৰা হৈছো উম কি কবা আৰু আজিকালি পৰিস্থিতি
বৰ বেয়া হৈ গৈছে। মইতো সেইকাৰণে মানে কি। মানুহবোৰৰ পৰা অলপ দূৰতে থাকো হেল্ল' তোমাৰ আৱাজেই আহা নাই। সমাজখন মানে ভাল কৰি নিব কাৰণে হলে চৰকাৰে মানে একদম কাৰাদণ্ডতটো ভাল কৰিব লাগে। ষ্ট্ৰিক, ষ্ট্ৰিক এখন ঠাইত মই দেখা পাইছো। কেইটামান মানুহৰ ওপৰত ফাঁচীত লটকাই থৈ দিছে। চব মানুহৰ সন্মুখত বেয়া কাম কৰাৰ কাৰণে। তুমি পাইছা নে নিউজটো?
অ
অ, শুনিছানে নাই?
অ, শুনি আছো মই। তুমি শুনছানে নাই?
তোমাৰ অৱাজতোৱে অহা নাছিল।
অ মই শুনি আছো তুমি কোৱাটো। কি বুলি কয় সে নেটৱৰ্কৰ কাৰণে হৈছে হপায় কি বুলি কয় এনেকুৱাইতো হৈছে এতিয়া যে এজনে ইজনে সিজনক দেখি কেনে ভয় খাব ন
অ
সেনেকুৱা কৰিলে আৰু কৰাৰ কাৰণে ইমান হেৰিতো ভাৱটো নাহিব আৰু আজি-কালি ইণ্টাৰনেট বিলাক চাই কেনেও মানুহ বিলাকে মানে অলপ মানে এনেকুৱা হৈ গৈছে, কি কবা আৰু কিছুমান মানে বেয়া
অ, একদম ঠিক কৈছা।
উম।
আজি-কালি কব গলে ভাল নাহে বেয়া বোৰেহে আহে আৰু তাৰ কাৰণে আমাৰ মা দেউতাহত তেওঁ ভয় খাই কবাত যাব খুজিলে।
এটা ইমান বেয়া নিউজ পাইছানে তুমি? উম, এই বেছিদিন হোৱা নাই নিজৰ মাককে ছোৱালীজনী হেৰি কেনে মাৰি পেলাইছে। কামৰ কাৰণে কি দেউতাকে তো মৰি গৈছিলে তাৰপিছত মৰাৰ কাৰণে, সেই দেউতাকৰ চাকৰি তো, মানে মায়াকে পাইছে ত মায়াকে পাৱা কাৰণে পাইছা ন সেনেকুৱা সেইটোৰ- কাৰণেও ছোৱালীটো নিজৰ জন্ম দিয়া মাকক কেনেকুৱা মাৰিব পাৰছে চোৱাচোন। কেনেকুৱা আজি-কালি কৰ পৰা ক'ত গুচি গৈছে মানুহৰ থিংকিং।
মানে আজি-কালি মানে এইবোৰ নৰৰ্মেল বুলি ভাবি আছে মাৰা মাৰি কটা কাটি।
আজি-কালি নৰ্মেল লৈ লৈছে, চিলেবাছ লৈ লৈছে এটা মানে এটা ডেইলী লাইফৰ পাৰ্ট লৈ লৈছে মানুহ বিলাকে আৰু ইমান চাইক হৈ গৈছে মানুহ বিলাকে।
আচলতে এইবোৰ চব মানে ম'বাইল কাৰণে হৈছে মানে ম'বাইল দেখা পায় এইবোৰ একদম সাধাৰণ কথা হিচাপে।
আৰু সাধাৰণ পিছ আৰু আজি কালি নিউজত পায়ে থাকে নাই ভাবে কি কিনো কৰিব পাৰ মোক কেইদিনমান পিছত তো মই ওলাই যাম, সেনেকুৱা ভাৱধাৰা ৰাখে।
কিন্তু এইটো বৰ বেয়া কথা হৈছে যে থানাত গ'লেও মানে যদিও জেল হয়, হলেও ন্যায় নাপায় মানে
ন্যায় দিব পাৰা নাই আজিলৈকে ন কিমান ছোৱালীৰ লগত কি হৈ গ'ল। মানুহৰ লগত কিমান কি বলৎকাৰৰ পৰা লকে মানুহ মাৰা কাটা কিমান কি হৈ গৈছে। তথাপিও আজিলৈকে ন্যায় দিব পৰা নাই।
উম।
কি কবা আৰু। মানুহ মৰা পিছত জাষ্টিচ বিচাৰিও লাভ নাই সেনেকুৱা হৈছে। তাৰ ন্যায়ে দিব নোখোযে।
কোনে নো কি জানে বাৰু লাষ্টত যে সাধাৰণ মানুহকেইতাই ফা ফচে।
ফাঁচী যাই, উম। আৰু আজি-কালি টকা পইচাৰো বেছি হেৰি হৈছে ন টকা পইচা যোনে যি ছে। সিহঁতে জিকি যাব। যোনে ক টকা পইচা দিয়া নাই, নাই সিহঁতে একো কৰিব নোৱাৰে সেনেকুৱা হৈছে।
অ'। ঠিকেই আৰু পুলিচ বোৰৰো একো কাম নাই সিহঁতে মানে টকাৰ কাৰণে যোনে খোজ দিব খোনে কাম কৰিব নহলে নকৰে।
কৰিব নোৱাৰা হৈছে আৰু। ন পুলিচ এটাই এনেকুৱা কৰিব পাৰে আৰু তুমি পুলিচত কি বুলি ভাবিছা কোৱাচোন ই মানে
বৰ বেয়া গতিত গুচি গৈছে, আৰু আমি বা ডাঙৰ হোৱালৈ কি হৈ যায় বুলি পৃথিৱীখন।
নাজানো আৰু এতিয়াৰ পৰাই চোন একদম মানে ধ্বংস হোৱাৰ হেৰিফালে গৈছে। আৰু বা কি কি দেখিব লগা আছে নাজানো আৰু। উম।
মোৰতো ভয়েই লগা হৈছে।
ভয় লগা হৈছে সঁচাকে কি ক'বা আৰু মই সেইকাৰণে আমাৰ মায়ে মোক ভয়তে ওলাই অকলে যাব দিব নোখোজে ক'তো।
উম।
দিয়ে মানে। কেনেকুৱা হৈ গৈছে।
অ', আৰু এতিয়া ক'ব গ'লে হঠাৎকে ঘূৰিবও যাব নোৱাৰা হৈছে না।
সেইবোৰ নিউজবোৰ যাকো আকৌ পেৰেন্টছৰ হাততে লাগে বেছিভাগ ভাল চাবাচোন।
উম, সিহঁতে দেখি থাকে না আৰু সিহঁতে ভয়ো খাই যায়, সেইটোৰ কাৰণে আৰু
উম।
কি কবা আৰু আজিকালি